অঁ অক কি কৰি আছ?
এ ভাত বনাই আছিলো দে। তেন্তে ঘত্‌ খালি ভাত?
খোৱা হ'ল?
হ'ল ওঁ। মই আ হ'ল আজয়ি হৈ আছোহি। এতিয়া মানে ভাত বনাই কৈ খোৱা নাই খাম আও বুলো, আলহী আহা কথা আছে যে। একেলগে খামআও আহি পোৱাহি নাই। হাঁচিওঁ-উম এ আমাৰ ভাগিন, ভাগিন জোঁৱাই।
অ'
নগাঁও
নগাঁও।
উম
ওঁ ওঁ থাকিবনে?
দেখিছেনে নাই? প্ৰেচিডেন্তে আকৌ হাঁত মা হঁত উঠি আহিলে নহয়, ইয়াতে সেয়া তাতে থাকিবগৈ আমা ঘ'ত সোমাই যাব।
অই ইয়ালে উঠি আহিল নেকি সিহঁত?
উঠি আহিলে নহয়।
কিমান দূৰ?
আমাৰ পুৰণা ঘৰৰ পৰা অলপ দূৰ
অ' ভালে কৰিলে দে তাত ইমান দিগদাৰ ন
অ' তাত পানী হয় ন বাৰ বাৰ পুৰা মাথাউৰি হেৰি হৈ যায় মানুহ নাইকিয়াই হৈ গৈছে তাত
চব মানুহ বিলাক এনেকে বেলেগ বেলেগ বেলেগ অলৈ গুচি আহিছে যে
বেছিভাগ সেইপিনি আহিছে ইয়া
তহঁতৰ পুৰণা ঘৰ চাই দে,
অ' হে চাইদিয়া আ মানে পুৰা সেন্ত মানুহ বিলাকে সেইপিনে সি আহিছে। যেনেকে তহঁতৰ এ তহঁতক আমাক স বামুণৰ ঘৰ যে, কোনোবাই আহিছে যে জীয়েকজনী কিনে হেতেতি বখ ক না অ'
অ' এই সিহঁতৰ খিনি হেৰি জেগাডোখৰ বেলেগ কিবা এটা নাম কৈছিলে
এ হেইখিনিয়েদিয়ে যায় আৰু, সেই আশে-পাশে আমাৰ ওচৰৰে হেবিলাক জেগা মানে। যেনেকে আমাৰ বামুনবই সন্থ হেৰি বাকৰি গাওঁ আমাৰ ঘৰ তেনেকুৱা মানে সিহঁতৰ জেগাখিনি আৰু আমি সেইপিনে খোজকাঢ়িব গৈছিলোঁ সেইদিনাখন তাহ পালোঁগৈ ব সোমালগে উম ইয়াৰ পা
সেইড ঘৰত সোমাইছিলেই
অ এ সিহঁতৰ হেৰি বৰষুণ পৰিলে যে বাইদেউহঁতৰ ঘৰতে সোমালোৱঁ মানে বৰষুণত পোৱা দেখি
ৰাস্তা লগতে বাইদেউহঁতৰ ঘৰ
অহ ৰাস্তাৰ লগতে আক তাকে ম লগত শুন
নহয় হ'লেও দূৰ দূৰ আছে দেই ইয়াৰ পৰাা তালৈকে,
উম,
অ, বহুত খিনিয়ে দূৰ হব। হব।
অ, ইমানো দূৰ আমাৰ কাৰণে এতিয়া নালাগা হ'ল ইমানো দূৰ নহয় গম পালি নে?
তহঁতে সদায় খোজকাঢ়িবলৈ যাওঁ?
সদায় মানে এইকেইদিন আকৌ যোৱাই নাই নহয় আগতেতো সদায় গৈছিলো। তাতকৈ দূৰ হে যাওঁ। আৰু বেছি-বেছি দূৰ যাওঁ সেই দণ্ডুৱা হেয়া পাওঁগৈ এয়াৰপা। দন্দুৱা, জালুকুটি সেইপিনে পাওঁগৈ অহ, ইমান দূৰ যাওঁ। ৰাতিপুৱা পাৰি দিনৰ আবেলি নোৱাৰি দিনত নোৱাৰি ৰাতিপুৱা,
এই, ৰাতিপুৱা মানে কি গাড়ী বিলাক নেথাকে যে -
গাড়ী নাথাকে আৰু গাম গ্, পুৰা গাত শৰীৰটো মানে শুই উঠা ভাল লাগি, থাকে যে ভাগৰুৱা নাথাকে উম, তেতিয়া পাৰি আ, এতিয়া নোৱাৰিম এতিয়া যেখিন ইমান দূৰ যাব।
মই মানে হেৰি কাহো। এই গাঁৱতে এনেকে এপাক- এপাক এ, পাকে গেদি পাঁচপাক চপাক চপাত, এনেকৈ দিওঁ আৰু তেনেকৈ থৈ দিওঁ অহ, যাওঁ অহ, এই ইটাকলিলৈ বহুত চমুৱেই আৰু, অ, তেতিয়া আৰু একে বা জালুগুটি এয়া দন্দুৱা এইফালে কম খিনি নেকি ভাবিব নোৱাৰা
অহ, সে -সেইখিনি ৰাতি গৈ থাকিলে গৈ একো যেনে নালাগে। ইমান দৰ পাইচছোহি মই এদিন কৈছো এনেকে গৈ বোলে আমাক অহ, আমাক আমাৰ ঘৰে পাম ঘৰ পৰাই আহোগৈ নেকি বোলো এনেকে খোজকাঢ়ি কথা পাতি গৈ আছো।
এতিয়া হিকেহি আহি ঘৰ পাবিহি আৰু উম',
দন্দুৱা পাৰ হৈ গৈছোঁ। তাৰপা আঃ মই বোলো এইখিনি দুইটা যাওঁ বলা এদিন সেই জালুকুটি আহে, অকলে গলো হেতেন, তাৱা, পাছে বজালৈকে কিবা ফটো উঠাই আনিছে তাৰপৰা মই, দন্দুৱাৰ পা অলপ আগৰ- আগৰ পাছোঁ বা জালুকুি পাওঁ -পাওঁ সেইখিনি পৰাই ফুৰি আহিছোঁ এদিন। উম, তাৰ পৰা মই বোলো ঘৰে পামগৈ বোলো। জালুগুটিয়ে পাম গে এতিয়া বোলো, -
অহ,
সোমাইছোঁ আৰু জালুগুটি খানা।
বা ইমান দূৰ, ভাবিব নোৱাৰা কথা কৈছ দেই।
এ খোজকাঢ়িলে ইমান দূৰ দূৰ নালাগে ৰাতিপুৱা। হে এতিয়া ভৰি বিষ হোৱাৰ পৰা, ভৰি বিষ মানে ভৰি সে ইউৰিক এচিড বহাৰ কাৰণে বিষ হৈছে। যে, গাঁঠি বিলাক যে।
অ' ইউৰিক এচিড বাঢ়িলে বহুত বিষ হয়। আমাৰ এতিয়া অকনমানি সেইটোহে বেমাৰ হৈ আছে।
অ' সেইটো কাৰণে এতিয়া মই ঔষধ খাই আছোঁ। এই ন ঔষধ নাখালেও কন্ট্ৰল কৰিব লাগে। উ হেৰি বস্ত, তেলৰ বস্তু। এইবিলাকত মানে চেনী মিঠৈ এইবিলাক খাব নালাগে।
উম।
কণ্ট্ৰল কৰিলে নিজে ভাল হয়। সে ৰাতিপুৱা নহৰু দুফুট খাব লাগে। হে, এনেকুৱা কৈ থাকে কি কি খাব লাগে ইউটিউবতে চোন। সেইবিলাক খালে মানে নিজে ভাল হয়। কিন্তু এয়াও খাই আছোঁ, ঔষধো খাই আছোঁ। নহলে গাঁঠিৰ ঔষধ নাখাওতে মই টেই গাঁঠি কেইটা বিষ তাৰ পাৰা চে টেষ্ট কৰালো একে ইউৰিক এচিড বহুত বাঢ়ি গৈছে, সেইকাৰনে মানে বিষ।
এই কলপচলাটো খাবিচোন পালে।
পচলাটো খালেটো ভালেই বোলে বহুত। একে পোৱাই নাপাওঁ। নাপালেহে ইয়াত। পাব‌ও লাগি
সেই এতিয়া তাত পোৱটোৱে টান যে।
এনে খালে বা, কেতিয়া কাটি কানি, কাটি আনি বেচে
এই নহয়। সেইটো মানে কি হয়, কিনি অনা বস্তুটো দু দিন তিনিদিন হৈ যায় ন, অ, মূৰটো কাটি পেলাই সেইদিনা সতেজ কৰি থৈ দিয়ে। কিন্তু বস্তুটো আঁহ আঁহ নিচিনা হৈ যায়। কিন্তু লগতে যিটো কাটি আনিবি সেইটো কি ধুনীয়া কোমল হয়। খাবলৈও ভাল লাগে।
আহ।
সেইবোৰ ব্যৱসায় কাৰণে সিহঁতে জি টি কলৰো কাটি আনে ন?
অ, কি কলৰ খাই আনে ভিমকললৰ?
কৰাটো বেছি ভাল।
উম, ত নাই নহয় ইয়াত। ভীমকলটো মানুহে নলোৱাই হ'লচোন আজিকালি চব মালভোগ। ক'ল কিবা।
মালভোগ কলটোৱে মানুহৰ বেছি হৈছে আৰু জাহাজী কল। অমিত সাগৰ, উম মালভোগ সেইকেইটাই। বা, চেনিকল।
উম অকণমান এ কি ঔষধ খাই আছে নে।
শকত মাজতে খাই আছিলে, তাৰপা ভাল পাই আছিলে আকৌ কলপচলাও এনেকে খাই আছিলে। আকৌ এইকেইদ দিনঔষধ খাই আছে। ছিলে হুমঅহে দেখাইছিলে পিছত গৈ। তুমিও দুদিনমান খাওঁতে ভাল পালে এতিয়া ভাল হোৱা ন, নহয় আকৌ বেছি হোৱা না হৈছে। বাচিও খাই থাকে মাংস। মাংস চাংশ একোৱে নাকে। খোৱা হ'ল অ নাখায় মাংস নাখায় চয়াবিন বুট। মসুদালি এনেকে বহু কিছুমান বস্তু।
অ, মই নাখাওঁ আকৌ মচুৰ দালিটো বহুত দ নলে নাখাওঁ।
দি নাখায়। অ', নেলাগে বোলে তাই কৈছে। সেই তাই নাখায়ে, অ', ইমান এতিয়া বিষত তথাপিতো এইকেইটা দিন অকণ ভালেই।
হে কেইদিনমান ধৰি, অ', ময়ো সেইকাৰণে ছ ইমান অকমান মানে ঔষধ খাই থাকিলে ভাল পাম, আকৌ ঔষধ খিনি এৰি দিলে আকৌ হয়।
অ' আৰু সিহঁতৰ মানে কি খোজকাাঢ়িবলৈ তাৰ বিচাৰে খোজ। খোজকাঢ়িবলৈ তেনেকে মানে কি ল'ৰাটো কাৰণে নোৱাৰে যে।
অ' খোজ মইতো খোজেই কাঢ়ি আছিলোঁ, খোজ কাঢ়োতেওঁ চোন হ'ল হেয়া। খোজ কাঢ়ি থাকোঁতে মানে। কি জানানে, তাৰ পৰা ঠাণ্ডা দিন কেইদিন বহুত ৰ'দত বহি বহি ঘণ্টা ঘন্টা মোবাইল চালোঁ যে হয়। সেই তেতিয়াই বাঢ়ি গ'ল মোৰ।
অহ'
বেছি বহি থাকিব নালাগে বোলে, ইটো সিটো কৰি থাকিবই লাগে।
অ' নহয় তই বাৰু অলপ টাইম বঢ়াই, আমাৰ অকমানিয়েটো ৰেষ্ট নাপাৰে।
অ' তেওঁচোন তাই হৈছে।
তাই কিমান কাম আৰু ঘৰত আহিলেওতো দেখ ইয়াতো
অ'
তাই বহিবলৈ সময় নাই, অ'। তাতো সেই তেনেকুৱা এটা বহিব সময় নাই, জানো কিহৰ কাৰণে হয়, নাজানো।
তোৰ একে গাঁঠিবিলাক বিষালে খোজকাঢ়িব নোৱাৰি। ইমান অশান্তি লাগে বহুত বিষ হয়, উম। কেনেকে যে, ভাল হ'ব একেবাৰে এইটো বেমাৰ ইউৰিক এচিডটো।
ইউৰিক এচিডটো আমাৰ এই আইজনী আছিলে, এই তাইও এনেকুৱা বিষতে গোটেইজনী একেবাৰে থাকিব নোৱাৰে গুৱাহাটীতো দেখুৱালে, নগাঁৱত নাই সেই এতিয়াও সেই একেই।
হম
সেইজনীয়ো বিৰাট শকত হৈ গৈছে।
ঔষধ খালে ভাল হয়, আৰু ন। তাপা
এ, কিমান ঔষধ খাইছে, খোৱা কেইটাদিন অকনমান ভাল তাৰপিছতে আকৌ হেৰি।
উম, হয়, দে
কি ৰকমৰ বেমাৰ হ'ল আৰু দেই। ভাবিবই নোৱাৰি অ' আগতে কি ইউৰিক এচিড, আগতে থাইৰইড এইবিলাকতো একোৱে শুনা নাপাওঁ ন। আজিকালি হে
অনেক বেমাৰ হ'ল আগতে ডক্তৰৰ ওচৰত মানুহ নাযায়চোন ন।
অ নেজ নেযায় আৰু গ'লেও মানে কি আৰু জ্বৰ চৰ্দি কাৰোবাৰ মানে পাইখানা হৈছে। পেটটো বিষাইছে মূৰটো ঘুৱাইছে সেইটোৱে প্ৰেছাৰ বোলা বস্তুটো আগৰ মানুহে বুজি নেপায়।
বুজিয়ে নাপাইছিলে চুগাৰ বুজিয়ে নোপাইছিল। হয় চুগাৰ বুজি পালেও মানে চুগাটো একে বুঢ়া মানুহৰ হে হয়।
হ কি অ একো বেমাৰেই নাই দে আগত। দিনৰ মানুহ হস্পিতাললৈ গ'লেও ইমান হেৰি নাই। এইয়া টেবলেট কেইটামান দিবক কাগজ এখনতে বান্ধি পেলাই যে। তুমি সৰুতে যে মনত আছে। অ তাকো আকৌ হেৰিয়া জ্ব উঠিলো সেয়া দিয়ে আমি যে কও একেটাতেমাৰ পৰা ঔষধ সোপা চবোক কে দিছে হে। অ টেবলেট সো পা খোলা হেৰি টেবলেট কেইটা যে কাগজত টোপোলা কৰি দিয়ে, এয়া এফালকে খাব এয়া তাকে কি হ'ব
অ হয় দে।
দৰবৰ কাৰণে যে বত
বটল নিব লাগে ঘৰৰ পৰা অ এটা বটলৰ পৰা হেৰি কৰি দিব কম। কন যুচি আছে জানে বেকত আমি।
নহয় তেতিয়াচোন সেয়া খায়ে মানুহক। ভাল হয়। এ তেতিয়া সেয়া ঔষধ। খাই মানুহৱ। বেমাৰ ভাল হয়।
উম সেইটো খাই ভালছিলে এতিয়া ষ্টেডাৰ। দিও ভাল নহয় হৈছে অ।
অ অ ত ষ্টেণদাৰ্ত এতিয়া একেবাৰে আকৌ আমি বুজিয়ে নাপাও কিমান দিনলৈ ভেলেডিটি আছে কি আছে। হঠাতে দিয়া খাব লাগে আৰু কাৰ থৈ দিলে কাৰোবাৰ অ থৈ দিলে কাৰোবাৰ বেমাৰ হ'ল এই অমকুতে মোৰ ঔষধ আছে আ আনি দিওঁ তোক তেনেকেই খাই সেয়াই ভাল হয়।
টোকে খাই তাকে খাই দিয়ে হয় দে।
আজিকালি একে চব পেকেটিং পেকেটিং। উম এটা এটা বটল এক্স টা এক্সটা আগত ত বটল বিলি কবলে নাই পাবলে। এই হস্পিতেল যাওঁ তো তাত আছে যদি ব তল এটা দেচোন ম পৌত অকণ আনিবলো লৈ যাওঁ, ধুই ধুই বটলটো লৈ লৈ যায়।
কেনেকুৱা দিনৰ পৰা কেনেকুৱা দিন আহি
অ সেইবিলাক দিন বহুত বেলেগ আছিলে ভালো আছিল
বেলেগ আছিলে ভালে আছিলে সেই দিন বিলাকে কম চম বেমাৰ তাতো নাছিলে মানুহ ইমান
অ অ ঠিকে আছে দে ন মই ভাতকেইটা খাওঁগৈ অঁ ভাত খাওঁগৈ অঁ অঁ
উম